অ' মইো ভাত চাত খাই বহি আছোঁ।
অ' ভাত কিহে খালি?
ভাত আজিতো পচলা বনাইছিলো কল পচলা যে বনালো আৰু।
কলপচলা কিহৰ লগত বনালি?
জালুক চালুক দি মছলা দি জাতি কলৰ যে অ' অ '
অ' অ' কেনেকে বনালে কচোন ভালকে।
মানে তোৰ প্ৰথমতে কলৰ কলটো কাটি আনি পিনি ওপৰৰ যোনটো তৰফ থাকে। ন তৰৱতটো এৰুৱাই দিব লাগে। তাৰপিছত ভিতৰত যোনটো মানে এক একেবাৰে ভিতৰত তৰপ কেইটা গুচাই পিনি যোনটো ভিতৰত থাকে সেইটো পিহনাৰ লগত বা কটাৰীয়ে সৰু সৰুকে কাটি দিবি। কাটি দিয়াৰ পিছত তই মানে আমি যেনেকে ভাজি বনাও জালুক চাৰুক দি তেনেকে বনালেই হ'ল আৰু আলু চালি দি দিব পাৰি অ' আৰু কলপচলাটো ভাল হয় ন উম,
উম, দেহৰ কাৰণে ভাল।
আয় অ' আয়ৰন থাকে।
উম,
আৰু কলপচলাটো মানে এনেকুৱা দাই অ' অ' মাংসৰ লগত পাৰ মাংসৰ লগতো খাই আকৌ।
পাৰ মাংসৰ লগত খাই
উম,
মানে কুকুৰা মাংসৰ লগতো খায় পাৰ মাংসৰ লগত উম,
অ' ভাল লাগে হেটো উপকাৰীও হয় ন বহুত।
উম, দেহৰ কাৰণে উপকাৰী বহুত।
উম, ইউৰিক এচিড যে বাঢ়ে মানুহৰ ভৰিকেইটা যে ফুলি ফুলি যায়।
উম, তেতিয়া কল পচলা খায়। উম,
অ' বহুত ভাল বেমাৰ কাৰণে আমাৰ দেউতাসকলৰ ভৰি অ' ভৰি খুন্দি পিনি তো এনেকে হয়, ইউৰিক এচিড বাঢ়িছিলে ন? কলপচলা খুৱাই খুৱাই এতিয়া উম, খুৱাই চে এতিয়া কমিছে অলপ।
উম, আকৌ তেনেকে কচু কচুৰ ঠুৰ যেন।
উম, কচুটো এ সিজাই খায় নে পাতত দি খাই পাইছ নে নাই।
অ' পাইছোঁ।
মই পাতত দি খাইহে ভাল পাওঁ।
উম, ভাজি খাইও ভাল পাওঁ কন বিলাহী দি জালুক চালুক দি ভাজি দিয়ে যেন। জলা অলপ সৰহকে দি তেনেকে খাইো ভাল অ'। তাৰ মানে সেইকেইটা বস্তু মানে হেৰি প্ৰাকৃতিৰ প্ৰকৃতিত পোৱা বস্তু ন ভালেই হয় আৰু দেহৰ কাৰণেও বহুত উপ
উম, ৰাসায়নিক সাৰ চাৰ নাথাকে ন
উম, কিন্তু আজিকালি ল'ৰা ছোৱালী এইবিলাকে খাবই নিবিচাৰে অ।
মাংস লগত বনালে বেছি ভাল লাগে মই তেনেকে খাই বেছি ভাল পাওঁ। কচুঠু বোলো মাছৰ লগত মাংসৰ লগত।
অ মাছৰ লগতো এনেকা হেৰি গুৰি হেৰি কৰি পিনি। নাই আজি কালি বোলো ল'ৰা ছোৱালী বিলাকে আহ কয় দোকানৰ বস্তুৱে খাব বিচাৰে। সেইবোৰতো খাবলৈ নিবিচাৰে চিনিও নাপায় কচুঠু বুলি ক'লে কি হয়।
কচু ফুলটো খাই পাইছ নাই কচু ক'লা বুলি কয় নেকি।
অ কলা অ অ।
তাৰপিছত কলু কচুৰ আকৌ আৰু এনেকে। শিপা নিচিনাকে এডাল যায় নহয় সেইডালো খায়। কচু পাতো খাই পাততো পকৰী বনাই খায়।
উম উম আকৌ ভেদাই লতা হেৰিটো যেন পাতটো খাই পকৰী হে বৰ বনাই।
উম কচু যে ঠাৰিটো খায়। চব কচু নহয় ভোক কচু বুলি কয় ডাঙৰ বহুত ওখ ওখ হয় যে কচুতো তাৰ ঠাৰিটোও খাই
সেইবোৰ খাব লাগে আচলতে মানুহে।
ত চবেই খাই ন।
অ অ আকৌ ইয়াতো কঁঠালৰ দিনত। কঁঠালৰ দিনত কঁঠালৰ গুঠিটো দালিত দি
কঁঠালৰ মচি খাই উম। উম তই কঁঠাল কেঁচা কঁঠাল খাই ভাল পাৱ নে পকা।
মই পকাই ভাল পাওঁ কেঁচাটো ইমান নাখাওঁ বাৰু নিমখ লগাই। অকমান অকমান খাই ভাল পাওঁ
মই পকা কঁঠালতকৈ মই কেঁচা কঁঠাল খাই বেছি ভাল পাওঁ।
অ মই অকৌ পকাটোহে ভাল পাওঁ।
এনে নিমখ আৰু হালধি অ চৰি হালধি নহয় নিমখ আৰু জলকীয়া দি।
অ। মোৰ পকাটো এতি বেছি হেৰি আহে উম উম।
আমাৰ ঘৰত মানে কঁঠাল এজোপা আছে শুন আক। আমাৰ ঘৰত মানে কঁঠাল এজোপা আছে একেবাৰে বাৰী কাণত সিফালে মানে বাঁহনি আছে। তাৰপিছত বহুত কেৰ্কেটুৱা যে কেৰ্কেটুৱা বহুত কেৰ্কেটুৱা আছে মানে একেবাৰে বাৰিৰ চোকত। ক'ত আৰু আমাৰ দেউতাই মানে ৰুইছিলে মই একেবাৰে সৰু হৈ থাকোতে ৰুইছিলে।
উম।
তাৰপিছত সেইখনণতে মানে আম এজোপাও আছে কঁঠাল এজোপাও আছে একে মানে ওচৰা ওচৰিকে ৰুইছিলে। তাৰপিছত লেটেকো আছে।
উম।
তাৰপিছত আমি এটাও খাবলৈ নাপাওঁ চব। কেৰ্কেটোৱাই খায় উম তাৰ পিছত। এদিন মানে দেউতাই কঁঠাল এটা পাৰি লৈ গুচি আহিলে কঁঠাল দুটা। দুটামান মানেকে পাৰি লৈ গুচি আহিলে তাৰ পিছত সেই বাঁহনি পৰা কেৰ্কেটুৱাই ইমান চিঞৰি চিঞৰি গালি দিছে
এ অ এ হুম উ'ম।
মানে সিহঁতে ৰুই থৈছিলে আমি যেনিবা একেবাৰে সিহঁতৰ বা।
অ' সিহঁতে মানে খাই থকা ন সদায় সিহঁতৰ পৰা লৈ লৈ গৈছে।
অ' সিহঁতৰ মানে খাদ্য আমি লৈ আহিছো।
অ' আমাৰো সেই এনেকে অমিতা এজোপা আছে তোৰ মানে পকিলে মানে কেৰ্কেটুৱা আহি। থাকিব নোৱাৰি আৰু মানে খাই- খাই পেলাই।
তাৰপিছত যে আহ তাৰপিছত যে কথা কঁঠালটো যে আনিলোঁ আনি আকৌ আমি ভঁৰালৰ ওচৰত এনেকে থৈ দিছিলোঁ মানে পকিবৰ কাৰণে থৈ দিব লাগে যে।
উম - উম।
তেনেকে থৈ দিছিলোঁ তাতো আহি তাতে আহি খালেহি আকৌ খাইহে সিহঁতে। খাই হেক কৰিলে মানে খাবলৈ নেপালোঁ।
উম। সেই সিহঁতৰ মানে কি অ সেহেতি ভাবিলে সিহঁতৰ আৰু কেলেনো নিব অ' খাব লাগে সেইবোৰ বস্তু।
খাব লাগে অ'
উম আজিকালিতো পাবলে নাইকিয়া হ'ল।
উম তাহাঁতৰ ঘৰত কি কি ফল মূল আছে।
আমাৰতো জামু কেইজোপা আছে সেইজোপা ৰাস্তা কিনাৰতে আছে, মানুহ আহোতে যাওঁতে খাই বৈ। কৰে
ক'লা জামুক নে?
অ' কলা জামুক। তাৰপিছত তোৰ অমিতা, আছে অ' ভাল উম উম আমাৰ দেউতাক খুৱাই থকা হয়।
অ' সেই ৰসটোও থৈ দিয়ে যে মানুহে বহুত দিনৰ কাৰণে।
তাৰপিছতে অমিতা আছে।
উম।
আকৌ মধুৰিআম আছে সেই মধুৰিআম জোপা সেই কেৰ্কেটুৱা খায়ে এডাই কৰে।
আমাৰ ঘৰতো ধেৰ কেৰ্কেটুৱা।
অ' আকৌ এতিয়া অমৰাও লাগিছে জলফাই এজোপাও আছে।
অ' অমৰাও আছে।
অ' কিন্তু অ' অমৰা জোপা ইমান ওখত থাকে পাৰিবলে মানুহ নাথাকে ন' আৰু মানে সেইটো কাৰণে মানে খোৱা বেছি। বেছিকে নহয় আৰু অ' জলফাই জোপা লগা নাই অ' লাগিব চাগে অহা বছৰমানৰ পৰা।
জলফাই আৰু ঠাণ্ডা দিনত হে লাগে।
উম। তাকে লাগিব চাগে মানে এইবছৰ নালাগিব চাগে।
সৰু হৈ আছে আৰু।
উম- উম সেই এ থাকিব লাগে ন' সেইবোৰ বস্তু অ' আজি কালি ছব সাৰ দিয়া।
উম তাৰপিছত কঠাল আছে সেয়া। আম আছে বহুত কেইজোপা নালাগে ব নাই লগা।
আমাৰ আম আছিল যে আগতে এতিয়া মানে হেৰি নলগা হ'ল।
লেতেকো আছে।
অ'।
তাৰপিছত, পনিয়ল যে পনিয়ল খাই পাইছ নাই?
উম, পাইছোঁ, পিটিকি পনীয়ল, পিটিকি-পিটিকি যে খাই, অ'।
অ', পিটিকি পনিয়াল, খাই ভাল লাগে, আমাৰ সেয়াও ইমান খোৱা নহয়, কেৰ্কেটুৱাই খাই পেলাই।
উম।
তাৰপাছত বগৰী আছে। এতিয়া আৰু ৰুইছোহে মানে। ডালিমো ৰুইছোঁ। বগৰী ৰুইছোঁ, বগৰী মানে, এই বজাৰৰ পৰা কিনি অনা। বিলাতি বগৰী, তেনেকুৱা ৰুইছো মানে।
উম, আমাৰ দালিম এজোপা আছিলে নহয় দেই, লাগিছিলেও, তাৰছত কাৰোবাৰ হাত লাগিলে নে কি নাচলো বা ক'লা-ক'লা হৈ গ'ল, মানে নলগাও হ'ল। ক'লা পৰি-পৰি যাই লাগিলেও, অ', সেইটোয়ে হ'ল চাগে।
মুখ লাগিলে, মৰিয়ে যায় গছজোপা, অ', নুনী।
আমাৰ ঘত আছে, আমাৰ ঘৰতো আছে।
আমি পলু পোহোঁ যে, উম, আমাৰ ঘৰত পলু পোহো যে আমি সেই কাৰণে আমি ৰুই থৈছো মানে, নুনী গছ।
অ', আমাৰ ঘৰতো আছে, আমাৰ এইকনত নাইয়ে, অকল আমাৰ ঘৰত হে আছে।
খাই ভাল লাগে আকৌ ন', চাটনি বনাই আমি ভাতৰ লগতো খাওঁ।
অ', চাটনি বনাইও খাই ভাল লাগে। আৰু মানে ল'ৰা-ছোৱালী বিলাকে সৰু দেখিলেই মানে খাওঁ-খাওঁ লগাই থাকে।
উম, মিঠা-টেঙা তেনেকুৱা।
উম, উম, সেইটো বস্তুটো আজিকালি পাবলৈ নাইকিয়া হ'ল আকৌ।
পাবলৈ নাই অ', আকৌ চৰাই আহে যে খাবলে। ইমান হুলস্থুল কৰি থাকে নহয়। চৰাই ধেৰ আহে, বহুত চৰাই আহে, মানে সিহঁতে চিঞৰ বাখৰ কৰি-কৰি খাই, উম।
অ', ফল-মূল থাকিলে মানে তোৰ চা চৰাই চিৰিকটিও আহে, তেতিয়া ভালো লাগে ন', অ', এনেইতো নাহে ক'ত আহিব নু। এনেই যদি গছ-চছ নাথাকেই।
উম।
হে আজিকালি এনেও গছ-গছনি যিমানেই অ', যিমানেই কাটি-কাটি পেলাই আছে, সিমানেই চৰাই চিৰিকটি নাইকিয়া হৈছে। অ'। আগতে কেতিয়াবা, ঘন চিৰিকাই দেখোঁন সৰু-সৰু গছবিলাকতে ঘৰ সাজি মেলি চোতালতে পৰিয়ে থাকে। আজি কালি দেখিছা জানো, অ'। আজি কালিটো নথকাই হ'ল, উম। তাৰপিছত আকৌ তোৰ তকৌ চৰাই যে।
তকৌ চৰাই অ', সেই বান্ধটো ওলমি-ওলমি থাকে যে তামুল গছত।
উম, আজিকালি নেদেখাই হ'লোঁ ইমানকে।
নাইয়ে তেনেকে তামোল গছ, আৰু হেৰি আকৌ আজিকালি মোবাইলৰ, অহ। টাৱাৰ, সেইটো কাৰণে মানে।
মতে আৰু তাতে মানে কি হৈছে, মানুহে দোকান ঘৰ বনাইছে আৰু সেইবোৰ চব কাটি মেলি শেষ কৰিছে সেইটো কাৰণেও হৈছে।
টকা ঘৰ পকা ঘৰ হৈছে যে বাঁহৰ আগতে মানুহক বাঁহৰ ঘৰ বাঁহৰ ঘৰত সেই পাহাৰৰ ফুটাটোত মানে ঘৰ সাজে ঘনচি কে আজিকালি বাঁহৰ বাঁহ ঘৰ নাথাকেই বাঁহৰ ঘৰ।
আকৌ সিফালে কৈ থাকে আগতকে জলবায়ু পৰিৱৰ্তন নিজে মানুহে কৰিছে। গছ-গছনি কাতি।
কিমান গৰম হৈছে ন'আগতে ইমান গৰম নহয় নহয় ন'।
অ' এতিয়া কালিয়ে আদি আছা হুই অ' ইমান গৰম হৈছে।
অ'এতিয়া মানুহবোৰে মাটি ৰুব হৈছে এতিয়া আকৌ বৰষুণ নিদিয়া হৈছে। যেতিয়া প্ৰথমে বৰষুণ দিলে তেতিয়া আকৌ পানী দৰকাৰ নাছিলে তেতিয়া খেতি ৰুব হোৱাই নাছিলে
তাকে। দে কালি আমি হেৰিলে গৈছিলোঁ নহয় এইটো এইটো গোগামুখৰ যেন এন এছ পিচি। খাদ্য প্ৰকল্পটো অ। তাৰ ইমান ধুনীয়া বতাহ মাৰি আছে তোক ফিৰ-ফিৰনি মানে বতাহ মাৰি আছে।
উম, তাত বোলে বানপানী হৈছে আকৌ কোৱা শুনিছোঁ।
নাই, নাই, হোৱা ইমানো।
অৰুণাচল প্ৰদেশত হেৰি হৈছে নহয় বা ডাৱৰ বিস্ফোৰণ হৈছে। আৰু বহুত বানপানী হৈছে লিকা বালি চিমেণ চাপৰি সেইফালে। দলং চলং বোৰে ভাঙি নিছে এনেকে বুলি এইবোৰ খবৰবোৰ পাইছোঁ আ।
উম, এ, মানে তালে গৈছোঁ ন' এতিয়া গৰম ন'। তালে যোৱাৰ লগে, লগে তো এনেকুৱা আছে চেচ এনেকুৱা বতাহ মাৰিছে তো মানে এ চি তলত থকা নিচিনা লাগিছে আমি এঘন্টামান তাত বহিছোঁ মানে। বতাহ খাই, খাই আৰু যোৱাটো মানে ৰাস্তাটো পাই মানে গোটেই গছ-গছনি আছে ন' চাৰিফালে
অ' গছ- গছনিৰ তলত গৰমেই নুঠে। আৰু হেৰি নদীৰ পাৰত মানে নদীৰ পাৰত ঠাণ্ডা বতাহ মাৰে।
অ' তাত ঠাণ্ডা বতাহ, বতাহ আহিব‌ই খাদ্য প্ৰকল্প পানী কিমান হেৰি হৈ থাকে আৰুচোন ত' সেই বৌয়ে থাকে একেখন স্পীডত?
সেইটো মানে গোটেই মানে ত'এচি তলত থকা নিচিনা লাগি যাই মই সিমানেইে ক'লো আৰু। এ চি অ' নেচা-নেচাৰেল